অ ভালে আছা।
অ আছো ভালে, তুমি।
হয়, ভালে ভালে ভাল।
উম কি কৰি আছা।
আৰু কোৱা, কত
তুমি কি কৰিছা।
বহি আছো। এইটো বহি আছো।
অফিচ গৈছিলা, অঅ।
অ-অ। তোমাৰ কি কিমান দূৰ হয়, ইয়াৰ পৰা। য মালিগাঁওৰ পৰা কিমান দূৰ।
বাছত হ'লে অকণমান বেছি লাগিব তেওঁলোকে নিজৰ গাড়ী দি যোৱা তেনেহলে ফৰটিফাইব ফৰটিফাইভ মিনিটত
অ অ কিমান কিলোমিটাৰ।
থাৰ্টি কিলোমিটাৰ
অ
কি কোৱা ইমান দূৰ থাৰ্টি ত্ৰিশ কিলোমিটাৰ ইমান দূুৰৰত তোমাৰ এক
অ তুমি নিজে এতিয়া গুগলত চাই লবা হ মালিগাঁৱৰ পৰা নুনমাটিক বিমানবোৰ নুন মাটি ৰিফাইনোৰী নুন মাটি নহয় নুন মাটি পাই নাইটি
অ বহত আহাৰ যতে তোমাৰ বহুত ত ত্ৰিশ মিনিট কেনেকাে লাগে মই যদি জালুকবাৰীৰ পৰা বাগৰবাৰী যাও অ অ মই যদি জালুকবাৰীৰ পৰা হেৰিত যাও অ বাৰ বাৰি যাও সেইটোতো তোমাৰ এ চছেভেনটিন কিলোমিটাৰ বা এইটটিন কিলোমিটাৰ হয় সেইটোত যাওঁতে মোৰ বাছত যে মোৰ দুই ঘন্টা লাগে
কিমান গৈছো। বছত গ'লে বেছি টাইম লাগে। মই এইটোৱে কৈছো, বাছত গ'লে বেছি টাইম নাই। মই নিজৰ গাড়ীত যাওঁ ন। মই নিজৰ গাড়ীত যাবা পাৰি সেইটো কাৰণেটো বেছি টাইম নালাগে। ফৰ্টি ফাইভ মিনিট ফিফ মিন মেক্সিমাম লাগে। আৰু মই সোনকালে ওলাই লম। ত' এইটো
অ অ ৰাতিপুৱাক সোন ঘত ৰাখি সেইটো
ভ অ ছিক্স থাৰটিতত মই ওলাই যওঁ ফিক্স থাৰিত ত উ
অ অ বুজিছো ঠিকে আছে তেতিয়াতো তে নাললে তে মইতো মইতো অহা যোৱা কৰি থাকো মাথা গৰম উঠি ই মা একটো এতেতো ইমান গৰম, ওপৰৰ পৰা ইমান ট্ৰেফিক মইতো ৰখি আছোঁ। এতিয়া বন্ধ পাম। মইতো অক্টোবৰৰ পৰা ৰখি আছোঁ। অক্টোবৰত এতিয়াতো এনেই আছা, জুলাই আহিব জুলাইতোতো একো তেনেকুৱা নাই কালি মহৰম আছে ত' কালি বন্ধ হ'ব। পাম, মৰমৰ কাৰণে। আৰু বাকীটো মাজত তাৰপিছতটো মোৰ মোক লগা নাই যে আৰু কিবা বন্ধু আছে তেনেকুৱা। তাৰপিছতো একেবাৰে আমাৰ দুৰ্গা পূজা আছে। কিন্তু হেৰি এই, দূৰ্গা পূজাতটো বন্ধ পাম। অহ। তাৰ পিছত অক্টোবৰ মাহতটো আমি বহুত ছুটি পাম ন, অক্টোবৰত হেৰি আছে। তাৰপিছত দিৱালী আছে, ধন তেৰাছ আছে, কালী পূজা আছে, এইবোৰতো আছে ন। আছে। ত' সেইবোৰত বন্ধ পাম। কিন্তু মইতো এবাৰ ৰখি আছোঁ খ্ৰীষ্টমাছৰ কাৰণে। মইতো যোৱা বাৰ, অহ।
নাই মই এবাৰ ভাবিছোঁ, মইতো যোৱাবাৰ খ্ৰীষ্টমাছৰ সময়ত অহ'। মই মই এবাৰ শ্বিলংগত যাম খ্ৰীষ্টমাছৰ সময়ত। হয়। খ্ৰীষ্টমাছটো ন, শ্বিলংত ভাল লাগে, শ্বিলং মেঘালয়ত। বুজিছা।
সেইটো কাৰণেই মই সুধিছোঁ। তুমি
অহ', অহ'।
মই মাতটো
মই শুনিছোঁ।